হেল্ল', শুনিছা ন?
অ', শুনি আছোঁ।
কি কৰি আছ?
এয়া টোপনি গ'ল তাকে খুৱাই পেলাই আঠা চাঠা থৈ দিওঁ বোলো না নহয় ভালেই আবেলি সময়ত লেট্ৰিন গৈছিলে, আউ।
হ অ'। আমাৰ এজনী গাঁৱৰ পৰা ফুৰি আহিছেহে এতিয়া। আইতাকৰ লগত গৈ বোলে, আইতাকৰ লগত। এইয়া মামাহঁতৰ গাঁৱৰ ফালে গৈছিলে, মামাহঁতৰ ঘৰত। খোজ কঢ়ি যাম বলৈ আহা খোজ কাঢ়ি গ'লে আৰু মই যাব নালাগে বুলি কলোঁ।
উম'।
চা তা খালি নে নাই?
নাই খোৱা বোলো।
অ', কাইলৈ কাইলৈ যাম নেকি। চাউলও উঠাব আছেগৈ চাউল উঠাব লাগিব গৈ আকৌ এয়া গোটৰ বোলে কি ফটো চ-চকু ফিংগাৰ দিব লাগে।
অ'।
সেইটোহঁতৰ হেৰি লৈছে নেকি চকু ফিংগাৰ?
লৈ আছে কালি যাম মই ববিতাত ববিত্ৰ গৈ পেলাই আকৌ এ ঘৰত সুমাম এপাক।
অ'।
মই যাম আৰু লাইন গাড়ীতে যাব লাগিব, গতিকে তাৰ পিছত বাবুক লৈ বোলে তাপা চাউল কেইটা আনিব লাগিব ঘৰত থাকে নে নাথাকে আৰু ফোন কৰিব লাগিব তাক। আকৌ ইয়াৰ পৰা দিগদাৰ হয় ন তালৈ।
উম।
তাকে কি বোলো চকু ফিংগাৰ লয়, তাকে ববিওঁ ফোন কৰিবলে মোক কৈছিলে। হেৰি চকু ফিংগাৰ লাগে বুলি, তাৰ পিছত আকৌ ইয়াৰ স্কুলৰ মিটিং হোৱাৰ কথা কৈছিলে যে। মিটিং নহ'বই বুলি কৈছে আউ, ব-বৰ্ণালীৰ বা ব বোলে ট্ৰেইনিং হৈ আছে। ছে কিবা প্ৰশিক্ষণ হৈ আছেচোন। কালি নহ'বই চাগে আও বোলো সিহঁতে মানে অ', এতিয়ালে একো খা খবৰ নাই আজি গ্ৰুপত। নহ'লেতো দিলে হয় ন।
উম।
সেইটোকাৰণে। এ, সেই বোলো লাহৰি ঘাটতে যাব লাগিব চাউল কেইটা আনিব কাৰণে।
আনাই নাই এতিয়াওঁ?
নাই। আনাই নাই আকৌ ইয়াতে আছোঁ আৰু কালি যাব লাগিব, কালি দিনটো কি কৰা আজি বাৰু ভালে গ'লে বৰষুণ দিয়া নাই তাত?
এই নাই দিয়া।
ইয়াত বৰষুণ পৰি আছে খিচখিচে আছে, ৰাতিলৈ আৰু বৰষুণ দিব চাগে আৰু।
বৰষুণে নাইনে অকণমান কিনকিন, কিনকিন কৰিলে আকৌ নাইকিয়া হল।
ৰাতি কালি সাতটা নে আঠটা বজাত বৰষুণ পৰিছিল নে নাই?
গ'মেই নাপাওঁ নাই, নাই পৰা নাই।
এ, ইমান টান, টান বৰষুণ। তাকে তাৰপিছত ৰাতিও কি বৰষুণ ৰাতিও।
দিলে ৰাতি অকমান ইমান টান বৰষুন নহয় আৰু।
দাদাৰ এইফালে দিছে তান, তাৰপিছত আকৌ হেৰি ৰাতিপুৱা সময় দশটা আঠ মান বজাত দিছে আকৌ বৰষুণ এজাক ক'লা হয় আহি। তাৰ পিছত সে ৰ'দ দিলে। এতিয়া আকৌ বৰষুণ ধৰি আছে, বৰষুণ দিয়ে নিদিয়ে, তাৰ পৰা ঠাণ্ডা ঠাণ্ডা লাগিছে অকনমান ব বৰষুণ দিয়াৰ কাৰণে। ইমান কেইদিন একেবাৰে মানুহক বোলো হাৰা শাস্তি দিছে দেই ইমান ৰ'দত। কাম বন কৰিবএ যোৱা আৰু। ইফালেহে বৰষুণ দিয়ে নহ'লে সিফালে বৰষুণ লাগে যদি
লাগে আকৌ ইফালে বৰষুণ দিলে অকণমান, এতিয়া মানুহহোপাই ধান লগাব লাগে কিমান হাহাকাৰ হৈ আছে পানীৰ লগত।
ন ধান কৰি হ'লে নেকি সিহঁতি
নাই লগাই হোৱাই নাই, সেই পানীৰ লগতে মেচিনেৰে পানী দি দি লগাই থকা গৈছে।
আতি নহয় জাননে দ' মাটি।
দ' মাটিয়ে, দ' মাটি হ'লে বৰষুণে নাই আকৌ সেই কাৰণে নহ'লে দ' খিনিত আছে পানীটো।
অঁ।
কেই বিঘা?
উম।
কেই বিঘা কৰিছ?
কেই বিঘা মানে দহ বিঘা হ'ব আৰু এতিয়া ছয় বিঘা হ'ল আৰু। চাৰি বিঘা আছে আমাৰ ভাগত মানে।
উম। দেহাই কি কৰি আছে?
এই যেনকে গা ধুৱা
অ'। মই বোলো ফোনে কৰিব পৰা নাই। মই ফোন এটা কৰিব খবৰ ল'ব লাগিব ৰচোন কিহৰনো গোটৰ হেৰি হে কা চকু, ফিংগাৰ লৈ আছে দিলি নে নাই? আৰু বোলো এয়া মাহঁতৰ দিলে নে নাই জানো।
মাহঁতৰ দি গ'ল, দি গ'ল, দি থৈ আহিলে মায়ে।
অ', নহ'লে মই মাকে সুধি চাব লাগিব। কি কৰিব লাগে, আমাৰ তাত আকৌ খা-খবৰে নাই নহয়। গম গতি লোৱাই নাই নহয়। এতিয়া আজি আকৌ ফোন কৰিব লাগিব। ফোন কৰিবলৈ মানুহজনীক কি কয় আৰু
উঠিলেহে আকৌ সেইটো আই কণ্টেক্ট বুলি কয় সেইটো নিদিলে নহয় আকৌ দিবই লাগে।
অ', অ'।
ঘৰত জেঠাই আহিছে, জেঠাই আহি মাতিছিলে, মই বোলো নাযাও দে এতিয়া কাপোৰ চিলাব লাগিব বোলো।
কেতিয়া আহিলে?
আজি।
আজি আহিছে। থাকিব?
আজি থাকিব, কালি যাবগৈ বজাৰ চজাৰ কৰি, কালি বুধবাৰ বজাৰ নহয়। বজাৰ লৈ যাব আগে, গুৱাহাটীৰ বয় বস্তুৰ দাম বেছি, ইয়াৰে কিনি পেলাই লৈ যাব।
তাত মানে বেছি দাম নেকি, গুৱাহাটী মহানগৰী
চব বস্তু কিনা দামটো বেছি ইয়াতেও
অ', ইয়াত কওঁ মই অলপ বজাত
উম।
বলে লৈ যাব পাৰিব ধুনীয়াকে। শাক চবজি অকমান হেৰিয়ে নহয় দাম কমেই আৰু
উম। কিনি পেলে লৈ যাব। ফ্ৰিজত ভৰাই থৈ দিব আৰু
ফিজ-ফিজ ল'লে নেকি দাদো?
অ', ফিচ আছে।
অ', অ'। এতিয়া গৰম দিনত লাগে আকৌ শাক চবজি আনা। ৰাতি লও কি বনাবি?
কি বনাই অ।
বনোৱা নাই ন ভাত?
উম, এই হেৰি বনাই আছে। হবলা মই পাকঘত যোৱাই নাই।
অ'। কাপোৰ চিলোৱা নাই হেৰি গ মু ইয়া কিবা পিচ কাপোৰ পিচ এটা আছিলে। ধৰি লওক ব্লাউজ চিলাবৰ কাৰণে এতিয়া মই জোখটোহে পাহৰিয়ে থাকিলেও নহয়, আকৌ জোখটো কেনেকে কি আছিলে। কাপোৰ এটা আছে মানে চিলাম বুলি মানে ওলাই আছো নহয় কাপোৰটোো লৈ আনি। তাৰ পিছত কেনেকে বাৰু লৰা আছিলেজানো মাজতে জানো ফাৰ্ষ্ট কৰিবলৈ লোৱা যোৱা না
অ', মা মাজতে ভাজ কৰি পেলে লয়।
অ', ভাজ কৰিবলে হে থাৰ্ডি টো চাই চলিগে ধৰি লও মাজৰ ভাগ মানে মই একে দীঘলটো ঘৰত দিছিলে চিলাই কোৱা চাগে যাব সোমাই যাব চাগে বুলি সেইে ওঠৰ লৈছো নহয়।
দীঘলতটো ওঠৰয়ে আকৌ। তাৰ পিছত বত্ৰিশ হলকে বত্ৰিশ হলকে চাৰি ভাগ ক। আঁচ নহব নেকি আৰু আঁচ ললিয় হ'ল আৰু বহল টো।
ভাল লাগিব যে চাৰে আঠ
নহয় প্ৰথমে ইয়াত যে এই প্ৰথমে ইয়াত ডিঙিখিনি এইখি হাতৰ এইখিনি কটোতে সেইখিনি বা মাজত কিমান সেনেকুৱা মানে যুক্ত দি ল'ব লাগিব ন ফিতাডালত। তাৰ পিছত এইখিনি আগৰ খিনি যে কটা খিনি সেইখিনিত ধৰি লও আঠ দিব লাগিব চাই আঠ।
উম, তাৰপছত ডিঙি জোকটো লাগে। আহে আহৈ তিনি আহৈ তিনি থকা নাছিলে। সেইটা জোখ আছেচোন লিখা হয়।
সনেত তাকেতো আঢ়ৈ তিনি আঢ়ৈ তিনি মানে এনেকৈ যুক্তিবিলাক আকৌ যি ওপৰৰ ফালে ধৰি লও এইফালে সন্মুখ খিনি আহ হয়। মাজত তিনি তাৰ পিছত লে আহয়ে হয়। তাৰ পাছত আকৌ এনেকে দিশটো আকৌ দিশ টো কিমান দম আকৌ আকৌ চাৰি চাৰি বা চাৰে পাঁচ এনেকে একি আছিলে। নেকি ন?
অ', সেই খিনি সে খুতুৰৰিটো হেৰিত
অ', সেইখিনিতে অকমান খেলি মেলি হয়। বাকী এইখিনি জোখ দি দি লৈছো এতিয়া তাকে বোলো খাৰ ধন এটা নিবা এতি গেৰি নাই বোলো সেই স্কুল খুলিলিহে বোলো গে বাবোৰ গাড়ী আহিলেগে তেতিয়া বাইকতে লৈ যাব পা যাব। কাৰ ধণেডোখৰ তেতিয়া কাটিবলৈ দি পঠাব পাৰিবি ধুনীয়াকে।
উম।
জোখ দি দি।
এ এইটোত কে
এইটো তেতিে প্ৰিচেছ ডিজাইনটোহে ভাল সেইটো সহজ হ'ব মই কাগজে কাটিবলৈ দি প্ৰথানৰ তেতিয়া। মই এতিয়া বোলাাজৰ কাম কৰিবই পৰা নাই নহয়।
অ সেইটোকো কাট নহলে কাটব, অ। নহ'লে এইটো কাট কাগজে যদি দিয় নহয়, কাগজ খ পাৰিলে কাটি দিলেই হৈ হৈ যাবচোন ধুনীয়াকে
উম,
তো মানে ধৰি লওক কাৰ্ন থাকিলি ভাল আৰু ন ছিগি নাযা পদক কাগজখনঞ্চি য জোখ দিয়ে দি কেনে ল'ব লাগিব
অ',
উ
অ',
উম, সেনেকে ল'ব লাগিব ন জখ দি দি পেলাই ল'ব লাগিব
উম,
তোক সেইটোকে কাটিবিচোন কাটি পলে মোক দি দিবি- মই দো এইটো কাৰ দে এ এইটো কাৰতে মই কাটিব পৰা নাই এতিয়ালৈ কেনেকে আছিল কেনেকে আছিল গৈ গৈ তথাপিও একেবাৰে কাৰ্টন দ ডাঙৰ আগে ঠাই থি ছিক্স নেকি, এনেকুৱা আধাৰ কাৰ দি চং মানে একে ডাঙৰ অল বহল হব নিচিনাকে সকলো মানুহে পিন্ধা ততে দিছ দি চ চিলোৱা নাই কাপোৰো মই এতি কাপোৰো সেইটো জোখ চিলালে বহুত ডাঙৰ হওক খাব লগাগা ধুনীয়াকে ধৰি লও ই ঘৰত দিনা শাৰী চেদ যি চাদৰ মেখেলা যি থকা তে মানে এ চিলাই লম বোলো সে এক চেট সহ হ'ব আৰু ব্লাউজটো বোলে হাত হাত কটাই হওক বা হাত কটা দিলে কিবা বিড চিট দিবলে বা চিলাই লব পাৰিম হয় তথাপিও মানে চিদ খ হোৱা বুলি সেই কাপোৰতটো কাটি লওঁ কাটি পলে মই বোলো চিলাও যি হয় হ সাত চটা হ'লে হ'ব আৰু বুলি তাৰপিছত হাত কটা দি ওলাই ল ন নোৱাৰও নাহে এতিয়া পাহৰি থাকিলো আকৌ বৰি এখনন চাইছে বহী খো চালেও তথাপিও তাকে, হেৰি এসপ্তাহ মান শিকিব লাগিব আৰু তেতিয়াহে পাৰিমা পদকে
উম,
মোবাইলত চাই ললেও যিমানে সগ ধবোৰ এনেকে নিজে খাটা দেখুৱ না নহয় ন
উম,
সেইটোকে কৰিব লাগিব গ ৰ হবলৈ এতিয়া গৰম দিন গৰম দিনতো যাবও গৈচোন আজি ত কোনো সাত আঠ তাৰিখ যদি হলে আৰু কিমান দিনো আছে
উম,
কৰিব লাগিব গৈ আৰু আকৌ মাত বুহি গাখনো সোনকালে চাই বোলে, ও মাহীহঁতৰ ঘৰতো মাতি আছে তাতো এতিয়া কি কৰা যায় আৰ
ময় যাম বোলো, এতিয়া ভাবি আচোন দেহাক আৰু এবাৰ ঔষধ আনিবা কাৰণে তাত।
কেতিয়ালৈ যাওঁ।
পইচাটো মিলাই কৰি লও, পইচা মিল হোৱা নাই। ধানো লগাই হোৱা নাই।
উম। বাবু কলোআ এতিয়া ধান কৰি ৰ লগুাই লঙত তাৰপিছত যাম বুলি ক'লে। মই বোলে ইছ তেতিয়ালৈ আহিয়ে পাম মই বোলো ইমান দিন নাথাকোগৈ নহয় ন'। ম বোলোএ চাৰি পাঁচ দিন মান থকাহে বোলো তাৰ পিছত গুচি আহি, ইমান দিন থাকিব ক'ত পাৰিমা বোলো ন', তাকে বাবু কলো নালাগে দে থ তাকে কি কৰে আৰু দিয়া, এদিয়া কাৰ্ডিঙৰ বোলো অকমান হে গঙা এতিয়া তেতিয়াহে বোলো গুৰাজটো শিকিব পাৰিম। হ'ব দে ন' মই এতিয়া কাম এটা কৰোঁ।
অ'।